হেল্ল'? অ' মাতটো শুনা পাইছা নাই?
অ' শুনিছো শুনিছো।
অ' কি কৰি আছা?
এইয়া। খাই
অ', অ'।
এই তোমাৰ কথাটো ভালকৈ শুনা নাই গ'ম পাইছানে, তোমাৰ কিবা নেটৱৰ্ক ইছু নেকি?
হেল্ল'?
অ' এতিয়া শুনিছো এতিয়া শুনিছো।
অ' মায়ে বোলো ভাত পানী বনালে, এতিয়া খাই বৈ এনেই বহি আছো।
অ', অ', অ'। বাকী খবৰ খাতি কোৱাচোন? এ, মইও তোমাৰ সেই বিচনাতে এনেই শুই আছো।
অ'।
অ' খবৰ খাতি কোৱা চোন বাৰু?
খবৰ খাতি এইয়া আছো আৰু তেনেকেই।
অ', অ', অ'। বাকী ঘৰত সকলোৰে ভাল নে? হা'?
তোমালোকৰ কেনেকুৱা বোলো?
অ' আমাৰো ভালেই ভালেই ভালেই। বাকী ঘৰত সকলোৰে ভালনে?
অ', অ' ভালেই ভালেই।
অ'। তাকে সেই বহুত দিনৰ মূৰত ফোন কৰিলা ভাল লাগিছে আকৌ দেই। ফোন কৰা দেখি।
হয়।
অ' এই কথা এটা গ'ম পাইছা নহয় গ'ম পাইছা নে নাই? মোৰৰ মই মানে তোমাৰ
মানে তোমাৰ এসপ্তাহ মান কি হ'ল নন ষ্টপ মই মানে ফাৰ্ষ্ট ফুড খাই দিলোঁ গ'ম পাইছানে?
অ'
অ' তাৰপিছত মানে মোৰ এতিয়া তোমাৰ পেটৰ বিষ নহয়। গেছ হৈছে। আকৌ এছিডিতি হৈছে। তোমাৰ মানে সেই পেটৰ মানে অন্যান্য তোমাৰ সমস্যা হৈছে গ'ম পাইছানে নাই।
এইটোৱেটো মেইন প্ৰব্লেম এতিয়া।
অ' তাকে এতিয়া তোমাৰ সেইবোৰ মোৰ লগৰ কেইটামানেও খাইছিলে হা
মানে সিহঁতৰো মানে তোমাৰ সেই মোৰ নিচিনা একেই নহয় গ'ম পাইছা নাই। তোমাৰ সিহঁতৰো তোমাৰ সেই পেটৰ প্ৰব্লেম দিছে। তোমাৰ সিহঁতৰো গেছ হৈছে তোমাৰ তোমাৰ কিবা ব্ৰত হজমি হৈছে। তোমাৰ মানে কৈছোঁ নহয়, বহুত বহুত বেয়া হৈ গৈছে হৈছে গ'ম পাইছানে নাই পেট চেট গোটেই বেয়া হয়। তোমাৰ বেমাৰ মানে বহুত বেয়াকৈ হৈছে।
এতিয়া মই, এতিয়া ভাল পাইছোঁ বাৰু দেই মই। অ' এতিয়া মানে কি হৈছে তোমাৰ অ' এই প্ৰায় মানে সকলো মানুহৰে মানে এইটো কেচটো হৈছে গ'ম পাইছানে নাই।
সেইকাৰণে মানে মানুহে অকমান এতিয়া বৰ্ত মানে ফাৰ্ষ্ট ফুড টো খোৱাটো অলপ কমাব লাগে। এতিয়া মই বাদ দিলোঁ নহয় গ'ম পাইছানে নাই। এতিয়া মই ফাৰ্ষ্ট ফুড নাখাওঁ নহয় অ'
কেপ
অ' আৰু আৰু মানে মই সেই মম' ম'ম তোৰ আৰু একেবাৰে নাখাৰো নাখাওঁ আৰু তোমাৰ তোমাৰ মেইন কেচটো কি হয় গ'ম পাইছা নাই? এই তোমাৰ মানে ফাৰ্ষ্ট ফুড বিলাক যে এই ফাৰ্ষ্ট ফুড কাক কোৱা হয় মানে যিবিলাক বস্তু তোমাৰ ধৰি লোৱা খুব খুব কম সময়ৰ ভিতৰতে আচলতে মানে বনাব পাৰি। সেইবিলাককে আচ লতে ফাৰ্ষ্ট ফুড বুলি কোৱা হয়নে নহয়? ফাৰ্ষ্ট ফুডটো তোমাৰ
হয়।
খালে মানে চাবাচোন মানে তোমাৰ সেইটো তোমাৰ পূৰা তেলত ভাজিব, তেলত পূৰা ফ্ৰাই কৰিব। আৰু আৰু মানে সেই ফাৰ্ষ্ট ফুডত মানে বহুত তেল দিয়ে আৰু মানে সেই তেলবিলাক তোমাৰ যেতিয়া বেছিকে খাওঁ। অ' তেল বিলাক আমি যেতি যেতিয়া বেছিকে খাওঁ। তেতিয়া মানে কি হয়, আমাৰ শৰীৰত মানে সেই তেলখিনিয়ে অপকাৰ কৰে। আৰু তোমাৰ চৰ্বি বঢ়াব। অ' তোমাৰ সেই মানে ৱেইট গেইন হ'ব মানে তোমাৰ ৱেইট গেইন মানে ভাল ৱেইট গেইন নহয় মানে আমাৰ যিবোৰ ফেট ফেট হ'ব মানে, তোমাৰ যিবিলাক মানে আচলতে আমাৰ শৰীৰত একো কাম নাই অপদাৰ্থ। অপদাৰ্থ যিবিলাক আচলতে পদাৰ্থ।
হয় হয়
মানে যিবিলাক অপদাৰ্থ পদাৰ্থ মানে অপদাৰ্থ বিলাক মানে সেইবিলাকহে আমাৰ হয় গম পাইছা নাই আমাৰ শৰীৰটো একো ভাল নহয় মানে সেইবিলাকে আমাৰ শৰীৰত একো উপকাৰে নকৰে গম পাইছা নাই? সেইটো কাৰণে আমি সেইবিলাক আচলতে খাব নালাগে
হয় হয় মাজতে মানে ধৰা মোৰো একেই অৱস্থা মই তোমাৰ ফাষ্ট ফুড মানে বহুত খাওঁ তাৰপিছত ফাষ্ট ফুড খাওঁতে খাওঁতে মানে কি হ'ল পূৰা ফেট জমা হৈ মানে মোৰ একদম প্ৰব্লেম দিবলৈ ল'লে পেটৰ প্ৰব্লেম তোমাৰ হজম নহয় ফটককে বস্তুবোৰ তাৰপিছত পিছত মই বোলো নাই এনেক কে নহব এই বস্তুটো আমাৰ কাৰণে একেবাৰে ভাল নহয় তাৰপিছত মোৰ তোমাৰ ফাষ্ট ফুড টো একেবাৰে এতিয়াতো একেবাৰে নাখ খাওঁৱেই মই ফাষ্ট বস্তুটো ঘৰৰ যিখিনি থলুৱা আহাৰ ধৰা ভাত হওক ৰুটি হওক সেইখিনি বস্তুহে মই খাওঁ এই ফাষ্ট ফুড বস্তুটো একেবাৰে মই নাখাওঁ এতিয়া
অ' সেইটো আচলতে খাবই নালাগে তোমাৰ একেবাৰে খাব নালাগে গম পাইছা নে? তোমাৰ ধৰি লোৱা সেই তোমাৰ মাহেকৰ মূৰত তুমি এদিন এ এবাৰ খোৱাটো বেলেগ কথা আকৌতো সেই ম'ম' চ অ ম'ম' চ'ম' তোমাৰ সেইবিলাকতো খাবই নালাগে একেবাৰে আৰু মানে কি হয় গম পাইছা নাই তোমাৰ বোলে আমাৰ ফাষ্ট ফুডটো খাইছোঁ তাৰ পৰা বোলে কিবা এটা নিউট্ৰিচন পাইছোঁ সেইটোও বেলেগ কথা তাৰপৰা তুমি একোৱেই নোপোৱা গম পাইছা নাই তুমি তাৰ এক কোৱে নাপায় অ' সেইটোতো কৈছো তুমি তাৰপৰা একো পুষ্টিও নোপোৱা আকৌ তোমাৰ মানে উল্টাই কি হব আমাৰ হেৰি হ'ব মানে লোকচানহে হ'ব আচলতে গতিকে সেই অ' সেই বস্তুটো আমি খুব কমকৈ ব্যৱহাৰ কৰিব লাগে খুব কমকৈ খাব লাগে আৰু তোমাৰ
হয় হয়
এতিয়া তোমাৰ সেই ফাষ্টফুড খাই খাই তোমাৰ মানুহবিলাক এলেহুৱা হৈ গ'ল। আচলতে আৰু অ' আৰু ফাষ্ট ফুদে তোমাৰ মানুহ বিলাক দুৰ্বল কৰি তোলে গম পাইছা নাই। তোমাৰ ফাষ্টফুড খো খালে তোমাৰ আমাৰ হৃদ যন্ত্ৰৰো সমস্যা হ'ব পাৰে গম পাইছা নাই।
হ'ব পাৰে হ'ব পাৰে হয়।
তেজৰো সমস্যা হ'ব পাৰে তোমাৰ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তোমাৰ সমস্যা হ'ব পাৰে। আৰু ফাষ্টফুডৰ ভিতৰত তোমাৰ আৰু এটা চবতকৈ মাৰাত মক বস্তু কি গম পাইছা নাই। এইটো গম পাইছা নাই।
অ' অ' কোৱা কোৱা।
অ' ফাষ্ট ফুডৰ ভিতৰত আটাইতকৈ। এনে বেছি এটা মাৰাত্মক বস্তু হৈছে মেগী যিটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ।
হয়, প্ৰায় সকলোৱে ব্যৱহাৰ কৰে এইটো বস্তু।
অ'। প্ৰায় সকলোৱে ব্যৱহাৰ কৰে আচলতে, সেই যিটো আমি মেগীটো আমি ব্যৱহাৰ যে কৰো, মেগীটোৱে আমাৰ শৰীৰৰ কাৰণে বহুত বেছি বেয়া, গম পোৱানে?
হয় হয়, বেয়া।
অ', এতিয়া তোমাৰ ভাৰতত আমাৰ আমাৰ মানে ভাৰতৰ কথা কৈছো দেই। ভাৰত তোমাৰ প্ৰায় সকলো ছোৱালীয়ে, সকলো ছোৱালীয়ে তোমাৰ কি কৰে সৰু সৰু ল'ৰাৰ পৰা ধৰি একেবাৰে তোমাৰ ডাঙৰ ডাঙৰ বয়সস্থ লোকলৈকে তোমাৰ মেগী খায়। তোমাৰ অ', তোমাৰ ধৰি লোৱা ক'ৰবালৈ যাবলৈ তোমাৰ ইমাৰ্জেঞ্চিত দেৰি হৈছে তেতিয়া তোমাৰ কি কৰিব মানুহে ভাত নাখায়, তেতিয়া কি কৰিব মেগী এপেকেটকে ঘপককৈ বনাই খাই যাওঁ।
সেইবুলি কৈ মানে তোমাৰ মেগী বনাব। কিন্তু সেই মেগ-মেগী যে খায়, মেগীটোৰ পৰা আচলতে কিমান অপকাৰ হব পাৰে সেই কথাটো মানুহে নাভাবে গম পাইছানে।
নাভাবে হয় হয়।
অ'। এতিয়া তোমাৰ
আচলতে আমি, আচলতে আমি কি জানা ফাৰ্ষ্ট ফুড বস্তুটো একেবাৰে ইউজ কৰিব নালাগে, তেতিয়া কি হয় আমাৰ পিছৰ যোনখিনি প্ৰজন্ম আমাৰ উঠি আহিছে নতুন প্ৰজন্ম খিনি
উঠি আহিছে হয়।
সিহতৰ, সিহঁতৰ এটা কথা লক্ষ্য কৰিবাচোন, সিহঁতে ধৰি লোৱা আজি বাহিৰলৈ ফুৰিবলে গ'ল নহয়, সিহঁতে বোলে ভাল মিঠাই এটাই খাওঁ বা ৰুটি এটাকে খাওঁ হোটেলত সেইটো বস্তু সিহঁতৰ মনলৈ নাহে। সিহতৰ মনৰ ভাৱটো প্ৰথমতে, একদম সিহঁতৰ প্ৰথম ভাৱটো হ'ল চাওমিন এক খাওঁ বা ম'ম' কে খাওঁ, ফাষ্ট ফুড খাওঁ সেইটো ধাৰণাহে সিহঁতৰ মনলৈ আহে।
হয় হয়। সেইটো এয়াই আমি সেইবিলাকে মানে সেইবিলাক কথা আচলতে আমি অকণমান সজাগ হ'ব হ'ল গম পাইছানে। এইবিলাক মানে তোমাৰ অন্যতো নহয় গম পাইছা নাই, কিন্তু মানে মানুহৰ মানে বেমাৰটো বহুত বৃদ্ধি পাই গৈছে গম পাইছা নাই, গতিকে অ', আৰু মানুহে নিজৰ স্বাস্থ্যটোৰ ওপৰতো অকমান গুৰুত্ব দিয়াটো মানে মই জৰুৰী বুলি ভাবো গম পাইছা নাই, কাৰণ স্বাস্থ্যতো মানুহৰ নিজ তোমাৰ বেলেগেতো তোমাৰ নিজৰ স্বাস্থ্যৰ কথা চিন্তা নকৰে। আৰু তুমি সেই ফা-ফাষ্টফুডৰ যে দোকান দোকানীসকল তুমি দোকানীসকল সকলৰ কথা হয় তুমি চোৱাচোন, তেওঁলোকে কিন্তু ফাষ্ট ফুড বেচেহে কিন্তু। কিন্তু তেওঁলোকে খুব মানে খোৱা তুমি দে নেদেখিবাই, নেখায়ে মানে তেওঁলোকে, কাৰণ তেওঁলোকে জানে যে সেই ফাষ্টফুদ সমূহ তেওঁলোকে কেনেকৈ বনায় আৰু সেই তাৰ পৰা কিমান-কিমান আচলতে আমাৰ স্বাস্থ্য হানি হ'ব পাৰে। গতিকে সেই ওপৰত লক্ষ্য ৰাখি সেই তেওঁলোকে ফাষ্টফুড খোৱাটো আমি মানে খুব কম দেখোঁ, মানে প্ৰায় নেদেখোৱে।
নেদেখোৱে। তাৰ আৰু এটা প্ৰধান কাৰণ কি জানানে?
হয়, হয়।
সেইটো মানে কি হয়, ফাষ্ট ফুড হওঁক থাকে। তেওঁলোকে মানে গম পায় বস্তুটো সদায় ফাষ্ট-ফুডত আমি ফ্ৰেছ বস্তু খাবলৈ নাপাওঁ। হয়তো তাত তিনি-চাৰিদিন পুৰণা বস্তু থাকিব পাৰে।
পুৰণা বস্তুও থাকিব পাৰে, হয়, এইটো ভাল কথা কৈছা তুমি।
দোকানীসকলে জানে যে বস্তুটো কালিয়ে বনোৱা বা পৰহিয়ে বনোৱা। এইটো খালে স্বাস্থ্য আমাৰ অৱনতি ঘটিব। আমাৰ বিভিন্ন বেমাৰ হ'ব পাৰে। সেই কাৰণে মানে ফাষ্ট ফুড বেপাৰীসকলে নিজে কেতিয়াও নাখায়, লোককহে খুৱায়।
নাখায়, নাখায়, লোকক খোৱায়, হয়। সেইটো তুমি আচলতে অতি গুৰুত্বপূৰ্ণ এটা কথা ক'লা। আচলতে তোমাৰ সেই অ'- যি ফাষ্টফুডৰ আচলতে দোকানীসকল, সেই দোকানীস কলেও আচলতে সেইবিলাক কথাবিলাক, লাগিলে নিজৰ অকমান লচেই হওঁক, হয় নহয়? তেওঁলোকৰতো লাভটো হবই ন', কিন্তু আচলতে সেই জন মানে জনসাধাৰণৰ সেই- জনসাধাৰণৰ স্বাস্থ্যৰ কথাও চিন্তা কৰি আচলতে সেই দোকানীসকলে আচলতে এনেকুৱা কৰিব নালাগে, গম পাইছনে? এই অ' ইমান দিনৰ পুৰণি বস্তুসমূহ আচলতে বেচাটো অনুচিত। গম পাইছা নে নাই? আৰু তোমাৰ মোৰ মেগি কথা যে কৈ আছিলো, সেই মেগিত তোমাৰ তাৰ ৰিচেণ্টলি ৰিচাৰ্জত কি গম পাইছে গম পাইছানে? সেই মেগী যদি যেতিয়া আমি অত্যাধিক পৰিমাণে আমি মেগী খাওঁ, তেতিয়া সেই মেগীয়ে কি হয় কি কৰে, আমাৰ সেই তেজসমূহ টানি লৈ আহে মানে, তেজসমূহ টানে। তাৰ ফলত কি হয় আমাৰ তেজৰ সমস্যা দেখা দিব পাৰে। তোমাৰ তেজ কম হোৱা দেখা দিব পাৰে। আৰু আচলতে- অ' তাৰ পৰা আচলতে তোমাৰ সৰু সৰুকৈ তোমাৰ হৈ হৈ এটা কেঞ্চাৰ ফৰ্ম হ'বগে পাৰে। গম পাইছা নে?
অ!
গতিকে আমি সেই আচলতে ফাষ্ট ফুড বস্তুটো খুব কমকৈ ব্যৱহাৰ লাগে। আৰু সেই জনসাধাৰণৰ আচলতে ইয়াৰ ওপৰত সজাগ হব হ'ল। গম পাইছা নাই? তাকে এতিয়া মই তোমাৰ সেই ফাষ্টফুডৰ ফাষ্টফুডটো আচলতে খাই মেলি মোৰ সেই বেমাৰ হোৱাৰ পিছতহে মই এতিয়া উপলব্ধি কৰিছোঁ কথাটো।
অ!
গতিকে আনৰো যাতে এনেকুৱা নহওঁক, মই সেইকাৰণে কলো আৰু তোমাক কথাখিনি খুলি মেলি।
উম।
হয়। তাকে তুমিও ফা- আচলতে ফাষ্টফুডটো বেছি নাখাবা, গম পাইছা নাই?
অ', তাকে এতিয়া আজিলে ৰাখিছোঁ আৰু দিয়া।
অঁ অঁ।
অঁ বাৰু বাৰু।